সু হেল্ল' অ অ ম দে ফটা গেল ফোনটো কাটি গেল দেখোন,
অহ, গমেই নাপালোঁ। দেৰি কিনাম কই আমি যদি স আমি যদি এতিয়া তই কৈছিলি, আমি বাইক লৈ যাওঁ
অ
তেতিয়াহ'লে আমি বৰ্ডাৰত ফিজ্জাটো বনাওঁ, এ ফিজ্জা নহয় আৰু আমি বাহিৰত দেশত গেলে চাবছিলে আমি ভিজা বুলি কওঁ।
উম, কিন্তু ভালছাৰ তই এইগিলা কথা ক'ত গম পাৱ?
মই ইউটিউব, মই এই ৰাইডিঙৰ বেছি চাই থাকো ন বিশেষকে এইবিলাক
অ
ভৱিষ্যত মই এক্সপ্ল'ৰ ফুৰিম ন জেগাবিলা
ভৱিষ্যত মানে আৰু টাইম হৈছে আৰু এতিয়া লাহে টাইম হৈছে আৰু এতিয়া যাবা ওলাই যাবাই লাগিব আৰু লাহে-লাহে
যাম, কিন্তু মই এটা টাইম ভাবি থৈ দিছো আৰু মই কি মই যেতিয়া ৰিটায়াৰমেণ্টৰ বয়স হ'ব মোৰ
এ বুঢ়া হ'লে ক
বুঢ়া নহয় আৰু মিনিমাম ফৰ্টি, ফৰ্টি ফাইভ বছৰ মানত আৰু
কি সেইখিনি টাইমত যাম বুলি ভাবিছা?
হা
সেইখিনি বয়সত যাম বুলি ভাব
তেতিয়া আৰু ফুৰবাতো এতিয়াই যাম। তেতিয়া আৰু ভালকে ভালকে ঘূৰিম আৰু তেতিয়া
তেতিয়াও, তেতিয়াও ঘূৰা টাইম নহয়, ভালকে ঘূৰা টাইম এইখিনিয়ে ত ধৰি লও, মনতনো কিমান এইখিনি বয়সৰ পৰা, ত্ৰিশ পয়ত্ৰিশৰ লৈকে তাৰোৰে পিছত আৰু তোক ঘুৰিব নোৱাৰা। ত ঘুৰিম বুলি ভাবছা, তাৰে পিছততো যে, সমস্যা বিলাক আহিব, ত তাৰে ঘূৰিব নোৱাৰিবি আৰু
সেইটো হয়, ভাবি চালি সেইটোও হয় কিন্তু এতিয়া মেন কথা হ'ল এতিয়া মাথাত অলপ প্ৰেছাৰটো বেছি পৰে না
তেনেকে মিলাব লাগিব এতিয়াই এতিয়াতে প্ৰেছাৰ পৰি ও মানে তই প্ৰেছাৰ পৰা হিচাপত তই এতিয়া কাম কৰিব পাৰিবি কিন্তু সেইখিনি টাইমত নৰা আকৌ
সেই সেইটো কৈছো মানে সেইখিনি টাইমত মই চব ফালৰ পৰা ৰিটায়াৰমেন লৈ লম আৰু
এইখিনি দৰবত তই তই যিমান প্ৰেছাৰ পৰে সিমান খিনি তই প্ৰেছাৰ ল'বা পাৰিবি সেইখিনি টাইমত নৰা ল'ব সিমানখিনি
অ বাৰু এইখিনি টাইমত প্ৰেছাতটো মাথাত পললও ইমান থিংকিং নাহে ভাবা নাযায় সেইি টাইমত যদি ম অথাৎ প্ৰেছাৰতটো পৰিলে কিন্তু বহুত ভাবা যাব
অ সেইটোয়েতটো এতিয়া তই সেইটো বস্তু তই তোৰ ফালে অহা বস্তু হেৰিবিলাক তই মানে অ প্ৰব্লেম বিলাক ফেচ কৰিব পাৰিবি তই
উ তেতিয়া ইফালেও নহব সিফালেও নহব চব ফালৰ পৰাই মাজত ফাঁচি যাম আৰু
অ সেইকাৰণে এতিয়াই যাব ভাল আৰু এতিয়াই মাথা মৰা ভাল। দাৰ্জিলিং গলেতো নালগে একো হেৰি।
এই দাৰ্জিলিং গলে ইমান নালাগে। দাৰ্জিলিঙত টিকেট বুকিং কৰিলেই হ'ল। টেন থাউজেনড এটা হাতত ললেই হল। পাৰ পাৰ পাৰ্চন টেন থাউজেণ্ড কে ললেই হ'ল।
টেন থাউজেণ্ড কে লাগব।
টেন থাউজেণ্ড মিনিমাম লাগবই হাতত আৰু মানে আ ছেভেন এইট থাউজেডত আহি যাব পাৰিম এ চাপচলি‌ ইয়াত কিবা এটা বস্তু ভাল লাগিল এইটো লৈ যাও আৰু দাৰ্জিলিঙত অলপ টুৰিষ্ট উপন্যা হৈগিলা
উম
তাতে অলপ বস্তুৰ প্ৰাইচটো হাই তেনেককা এতিয়া শ্বিলঙৰে কথা কওঁ পুলিচ বজাৰত যায় জদি তায় কিবা এটা বস্তু ল'ম বুলি ভাবছা চাপছলিটুপি কেইটা ল'ম বুলি ভাবিছ তই‌? টুপি‌ যাত তাত দামেই হ'ল মিনিমাম ছয়শ সাতশ টকা মাথাত
পুলিচ বজাৰত বোলে হেৰি বস্তুবিলাক কমত হয় দাম কম দামত পায়
কম দামত পায়। কিন্তু ত্ৰে কিবা যে এইটো ট্ৰিফ মাৰ্কেট বুলি যে কয়
অ' - অ'।
এ ছেকেন হেন বস্তু যে পায়। অ' সেয়া- অ' সেনেকা টাইপৰ। সেই তাত তেহে কম দামত পায়। ন তই যদি অৰিজনেল বস্তুটো ল'ম বুলি ভাবিছা, নিজে হাতে বোৱা
উম।
সেইটো বস্তু এইবিলাক বস্তুৰ দাম বহুত। আমাৰ এ- আমাৰ ঘৰৰ মানুহ
চুৰ বজাৰ ক'ত আছে?
গম নাপাওঁ। মইতো পুলিচ বজাৰতো আমি আজি লৈকে ৰখা নাই ন'।
পুলিচ বজাৰেদি তো গৈছোঁ আমি। কিন্তু চুৰ বজাৰ ক'ত পিছে?
না, পুলিচ বজাৰৰ ভিতৰতে আছে। যেনেকা আমাৰ এতিয়া এতে ফেঞ্চি ফেঞ্চিৰ ভিত ভিতৰত আছে বস্তুখান কিন্তু আমি বেলেগ-বেলেগ মানুহ আহিলি কি - কি, কি কৰিব, এইটো ব্ৰহ্মপুত্ৰৰ কাষেদি এইটো হাইৱে- হাইৱেটো দি গুচি আহিব, দেখা পাব এই তো ফেঞ্চি হয়। এ সেনেকা টাপত। আমি এনেকা শ্বিলং গেলি চাইদেদিহে গুচি যাওঁ।
চোৰ বজাৰ টাইপৰ দোকান এখন আছে। জাগাটো চিনি পা
নাই - নাই, চিনি নাপাওঁ।
সেইফালে আছে এখন।
ট্ৰিফ মাৰ্কেট বহুত খুলিছে অ' আজিকালি। বহুত খুলছে।
খুলছে হয়। সেইবিলাক কিন্তু ভাল - ভাল বস্তু পাই যায় কি তিয়াবা আক'
উম, এই সিদিনা আমি, তই যে নগলি, আমি যে গেলোঁ,
ঈদৰ পিছদিনা এই তেতিয়া তে আমাৰ যে ড্ৰাইভৰ যাই চলাই গেছিল গাড়ীখান, তাতো চিনিয়ে পাৱ সি তাৰে পাৰে আহোত তে তাতে এখন দোকনত ৰখাইছিল হা। চেণ্ডেল এজোৰ লবা সেই খান নছিল ত্ৰিফ মাৰ্কেট সেইখন দকান খন আছিল আৰু ছেকেণ্ড হেণ্ড বস্তু তাৰে পেৰে কি একযোৰ চেণ্ন্দেল কিনি আনিছি তই যেনেকাে চেণ্ন্দেলযোৰ আজি চাইছিলি সিদ্ধ খনত তই যে কলি এইযোৰ লেডিজ চেণ্ডেল সে সেমেকাটা চেণ্ন্দেল সি দুইশ টকাত লৈছিল
দুইশ টকা আঞ্চ যদি কি চুৰ বাৰ হয়য়া মোৰ আগতে একজন মই আনিছিলো সেনেকুৱা দুইশ টকাতে আনিছিলো মই
আৰু নাইকি হয় সেইযোৰ
অৰিজনেল নাকি
অৰিজিনেল নে কি হম ন কিন্তু এই মই যে লৈছো জোতা জুত তিনি হাজাৰদি বাকচ চ কচ যে চব দিছে এ শি আক সেনেককা বাকচ চাকচ চব দিছে তাৰমানে।
অ', পিছে মানে সেইটো জৰ এ', হেৰি আৰু
কিমান হ'ব হায়েষ্ট টো হায়ষ্ট ফাৰ্ষ কপি হ'ব হায়ষ্ট টু হায়ষ্ট হ'ব সেইযোৰৰ দাম যদি অৰিজিনেল ল'বা যায় ভাল দকনো পেৰে জতাত যদি যাম তিনি হাজাৰ সেইযোৰৰ দাম পোন্ধৰশ
অ ', পমেশৰ ক
চয় এক হাজাৰে ধৰিলো কি সেইযোৰ বস্তু টো দুইশ টকাত পাইছি নাই কিয়
অ', ঠিকে আছে নিচি
সেইদিনা পইচা থাকিলে মই একযোৰ ল'লোঁ হয় কিন্তু মই যোনযোৰ চেণ্ডেল চাইছিলোঁ সেইযোৰত চাৰিশ টকা কৈছ মটাৰ আছে দুইশ টকা।
হয়',
কৰ পেৰে লম। সময়লৈকে হ'ব দে কেতিয়াবা আহ', খালি আৰু আহিয়ে থাকো না',
উম',
এনেকাে ভাবি ফেলাই এই ক'লো য' য- য'ত দেৰি হৈছে ইফালে আৰু ইফালে কাকাইটো জানাই দোকানী হ', কি কৰি আছ জ - জ - য -জ -জ -জ ব য এনে ক'ত থাকে। অ', ঘৰ পৰাও ফোন মাৰি আছে।
হে ', - হে ', তেনেকুৱাই শি সেইকাৰণে তাৰ লগত মানে এইৰি এই হেৰি দাৰ্জিলিং -চাৰ্জিলিং গেলে তাক লৈ যাবা অ
নিবা নৰা নি নিলি ঐ গন্ধ অলচি অই চাইদ হ - চাইদ হ
আমি কেইটামান ছোৱালী লগ লাগি এতাত প্লেন এটা বনাও মোটামুটি নৱেম্বৰ মানলৈকে
নৱেম্বৰ মাহ ঠাণ্ডাৰ দিনত গেলি কিন্তু মজা পাম পুৰা ফগি -ফগি ৱেডাৰ হৈ থাকে।
সেইকাৰণেতো নৱেম্বৰ মানত যাও কাৰণ ডিচেম্বৰ য জানুৱাৰীত যাব নোৱাৰা বহুত ঠাণ্ডা পাব ৰে
বহুত ঠাণ্ডা পৰব নৱে অক্টোবৰ, নৱেম্বৰ মানত যাব পাৰি কিন্তু এসপ্তাহ ছুটি লাগব
কৈছো এসপ্তাহ ছুটি লম বাৰু সেইটো একো ডাঙৰ কথা নহয় পাম পাম ত কৰিয় যাব তই ল'ব লাগিব কিবা, নৰি কি আৰু কাম কৰিয়ে থাকিবি নেকি ঘূৰিব নাজা নেকি?
সেইটোয়টো কথা ঘৰৰ মানুহে নামানে না,
ঘৰৰ মানুহ নামানে নেকি?
সেইটোয়ো মইহে ভাবি আছো মই কি কৰিম জানানা? এ আমাৰ যোনটো মেইন লিষ্ট বনাই চাই শিক মই এনে কম বুলি ভাবিছো কি আপুনি মোক ইটো মাহ ছুটি দিবা নালাগে এক মই যে মাহত আঠ আঠ আঠদিন ছুটি পাওঁ
আহ
আঠ দিন ছুটি পোৱা ন মাহত? মাহত এসপ্তাহৰ-এসপ্তাহ যদি ছুটি লওঁ মই, ছুটি লওঁ তেওঁ বুলি মোক, চাহ মোক কম কি মই ইমান দিন খ কনটিনিও ডিউটি কৰিম বাইশ তাৰিখৰ লগে তেইশ তাৰিখৰ নে মই ডিউটি কৰিম? কিন্তু মই সাতদিন মোক ছুটি লাগিব। মই এনে ক ক'বাত যাম? এ আমাৰ মানুহ সেনেকা ক'ব পৰা যায়, কিন্তু মই ঈদত মই কেনেকা কৰিছিলো তো গমেই পাইছা কি মই কনটিনিও ডিউটিত মাৰছো ছুটি লোৱা নাই, লাষ্টত ঈদত দুইদিন চুটি একেলগে লৈ লৈছো।
অ ঠিকে আছে, তই সেইটো সেনেকুৱাকে হ'লে ভাল। কিন্তু, আমাৰ আকৌ সেনেকে নহব না
মেইন মানুহ-মানুহটো ভাল নহয় না।
অ
মানুহটো এতিয়া হ'ল আমাৰ দৰে ডেকা চলি হ'লে টেনচন নাই, কিন্তু মানুহটো হ'লে সেই আমাৰ আব্বাহঁতৰ বয়সৰ না তেওৰা মানুহটো তাৰমানে
তই এটা কাম কৰি থাক, এতিয়া ত কিবা মানে এতিয়া অকমান সেইটো এতিয়া পুৰা বঢ়িয়া কে ডিউটি কৰি থাক, কৰি লও, অক্টোবৰত আমাৰ প্লেনটো আছে। বা নৱেম্বৰত আছে, ত তাৰে আগত ছেপটেম্বৰৰ মাহতটো আৰম্ভ হোৱাৰ আগত আগতে তাক কব লাগিব, এইটো মই কৰিম, আহাৰ মাহত যেনেকে সেইটো চুটি লম, এনেকে কবি পেলাই আৰু প্লেনটো মানে ভালকে বনাব লাগিব। মানে জাকে-তাকে নহয় কেইটামান চট ল, ফিক্সকে ল হেৰিক ল'বি কি বুলি কয়
সেইটো হ'ব দেচোন, সেইটো-সেইটো টাইমত হ'ব দে মই গম পাইছো, কোনটো কোন কেইটা ছোৱালীক লব লাগিব মই গম পাইছো। কিন্তু সেইকেইটা ছোৱালী যে, গোটেইকেইটাক তিনিটা ছোৱালী তিন-তিন এটা ছোৱালী একে জেগাতে কাম কৰে, গোটেই তিনিটাই
গম পাইছোঁ। নাই - নাই। মই সিহঁতৰ কথা কোৱা নাই মই। সিহঁতৰ কথা ক'ব খোজা না তহঁতৰ ঘৰৰে।
আমাৰ ঘৰতটো আমাৰ বু- মই- মই আৰু সি যাব পাৰিব।
অ' আৰু সৰুটোৰোঁ কথা কৈছোঁ। সি ঘূৰিল। সৰুতে সি- সি ঘূৰি থাকে না, তাৰ অলপ বাহিৰা এক্স
সিতো বাহিৰা এক্সপিৰিয়েঞ্চ আছে। ভালে এক্সপিৰিয়েঞ্চ আছে। আমি তিনিটা হলোঁ বাৰু, ছাপছলি। তিনিটা হোৱাৰ পিছত তই
বাকী আৰু সেইফালে জোন যায়, সেইফালে জোন যায়, সিহঁতৰ লগত ভালকে মানে ক'নফোৰ্ম কে পাতি বঢ়িয়াকে এ অক্টোবৰ মানলৈকে পইচা-ছইছা চেলাৰীৰ পৰা অলপ-অলপকে বাচাই বাচাই থৈ, মোটামুটি দহ হাজাৰমান হোৱাৰ পিছত টিকেটটো আগতে কাট
এ টিকেটত বেছি নাযায়। টিকেটত অহাই-যোৱাই নশ- নশ, হাজাৰ মানত হৈয়ে যাব।
অ' এ চিত যাম। এ চিত যাম অ'। বঢ়িয়া লাগব দে, চব পুৰা এটা কেবিন বুক কৰি লম।
অ' সেয়েটো। এ চি ডিব্বা হ'লি টেনছন নাই। পুৰা একদম এই ৰুম টাইপৰ ল'ম। কি, তলত এ- তলত এটা, ওপৰত এটা। চাৰিটাই এ এট- এটা ৰুম ল'ম।
অ' আৰু চাৰিটা আঠ- আঠটা চলিয়ে ল'ম নি? নিলা লম আৰু যাতে, অমিল নহ'লে, অমিল হ'লে দাৰ হৈ যাব?
এতিয়া মেইন কথা হ'ল, এই তিনটা চলিৰ জেং- জেং তাতে লাগব' না? কাৰণ এনতে ঈদত- ঈদত দিনা যে আমি, অ' সেইটো হয়। আমি যে ঘূৰবা গে'লো ঈদৰ দিনা, ঈদৰ পিছদিনা। এনেতোক ফোন মাৰছ নহয়, ডিউটি পৰিলে কি আজি ৰাতি ডিউটি আহিব লাগিব এনেকুৱা - এনেকুৱা ঠলি নাই? সিহঁতৰ কাজিয়া তাতে, গাড়ীৰ ভিতৰত সিও মই নাযাও এটাই কয় অ তই যা ত তই যাবাই লাগব। ব এটাই কয় মই কিয় যাম। তই নিগেলি ইফালে লেঙেৰাই কয় এতিয়া দুটাৰ ভিতৰত কাবাৰ এটা যাবই লাগব। ব
ফ্লিপকাৰ্টত সেইবোৰ জামেলা থাকবই এতিয়া মাল সদায় আহি থাকে।
অ
অ মাল আহিলেতো ইহঁতে স্কেন কৰবাই লাগব মালগিলা ঠিক কৰবাই লাগব, চাপ্লাই দিবাই লাগব কাৰণে সেইগিলা উ! উ! অ
লেঙেৰাই কয়, মোৰ এক্সিডেন্ট হৈছি মই এতিয়া যা যাব পাৰা নাই, তন্তে দুটাৰ ভিতৰত চাবাই যাবই লাগব। দুয়োটাই লেঙেৰাক কয়? মই কিয়া যাম এটাই কয় মই নাযাও মইছো এসপ্তাহ কাম কৰিছো ছুটি লোৱা নাই একেলগে ছুটি লৈছোঁ এনেকা দুয়োটাৰে তিনকটাৰে কাজিয়া গাড়ীৰ ভিতৰত আমাৰ ডাঙাৰটোয়ে সে সেইখন গাড়ী দিছিল না ডাঙাৰ তুই কয় তই হ'ব দেয় হ'ব দে তন